অ, অ, কোৱা।
কোৱা-কোৱা তুমি কোৱা।
অহ, কি কৰি আছা?
অ, এনেই এ তোমাৰ কিবা এটা বস্তু চাই আছিলো ৰ'বা, তুমি কি কৰি আছা?
এ ময়ো তোমাৰ এনেই আছো আৰু ঘৰতে আছো দিয়া বাকী খবৰপাতি কেনেকুৱা?
খবৰ-পাতি ভালেই দিয়া, তোমাৰ ভালনে?
ঠিক-ঠাক দিয়া মানে চলি আছো আৰু, বাকী ঘৰৰ ফালে ভালনে?
ভাল ভাল সকলোলে ভাল আহ, তুমিতো চাগে এতিয়া গাঁৱতে আছা? ত' গাঁৱত সকলোলে মানে তোমাৰলোকৰ পৰিয়ালৰ খবৰ ভাল নে? আৰুটো একো সমস্যা হোৱা নাই? মানে আজিকালিতো জানায়ে বতৰ-চতৰ বেয়া ত' বেমাৰ-চেমাৰ হৈ থাকিব পাৰে।
নাই নাই সকলো ঠিকেই আছে দিয়া ভগৱানৰ কৃপাত আৰু ক'বলৈ গ'লে। বাকী তুমিতো খবৰ বিলাক পায়ে আছা দিয়াচোন।
খবৰ খবৰটো পাইয়ে আছো ৰ'বা মই তাকে মই সেয়ে চাই আছিলো তোমাৰ মানে এতিয়া বিশেষকে বেলেগৰ কথা ক'ব নাযাওঁ আমাৰ অসমৰ কথাই ক'ব যাওঁ এই সামাজিক মাধ্যমত যিহেতু যিটো এটা ভুৱা প্ৰচাৰ চলি আছে ন দে তুমি জানে আমাৰ অসমলৈ তোমাৰ জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিল ন' কিন্তু এই গণেশগুৰি নামৰ যি যিডোখৰ ঠাই তাতে কিবা এটা যে আন্দোলন হ'ল মাজতে আমাৰ যিজন প্ৰিয় ব্য ব্যক্তি আৰু তেওঁৰ কাৰণে তেওঁৰ ফটোখন মুছিদিয়াৰ কাৰণে মানে যিখিনি আন্দোলন হ'ল তাৰ কাৰণে মানে জাপানৰ প্ৰধানমন্ত্ৰী তোমাৰ ভাৰতলৈ বা অসমলৈ নাহিব বুলি ভুৱা যিটো প্ৰচাৰ চলি আছে মই সেইটো লক্ষ্য কৰি আছো মানে সেইটো চাই আছিলো ৰ'বা তাৰে বিষয়ে চাই আছিলো।
হয় আ ময়ো লক্ষ্য কৰিছো এটো কথা তোমাৰ মানে এই আমাৰ কিছুমান যে তোমাৰ পলিটিচিয়ান আছে বা তোমাৰ আমাৰ কিছুমান বিধায়ক আছে যে, তেওঁলোকে মানে আমাৰ যিজন প্ৰিয় ব্যক্তি বা আমাৰ যিবিলাক মানুহে তেওঁক ভাল পায় বা তেওঁৰ অনি অনুৰাগী এই তেওঁলোকক দুখ দিছে আ ময়ো তাকে ভাবিছো আহ মানে এইটোতো কাৰণ নহয় কাৰণ তোমাৰ জাপানৰ প্ৰধানমন্ত্ৰী তোমাৰ অ' দিল্লী লৈ অহা কথা আছিল ন' আমি শুনা মতে আৰু দিল্লীত থাকিব বা যদিন সময় মিলে বা তোমাৰ কিবা যে সুবিধা নহয় তেতিয়াহে তোমাৰ গুৱাহাটীত অহা কথা আছিল ত' সেই কাৰণে চাগে কেনচেল হোৱা বুলি আৰু যিটো সচা কথা আৰু সঁচা বাতৰি সেইটো মই সেনেকে শুনিছো কিন্তু আমাৰ কিছুমান মানুহে তোমাৰ এনেকুৱা মানে যিটো কোৱা আৰু ভুৱা বাতৰি এনেকুৱা ফেলাই দিছে যে সেইজন মানুহৰ মানে আমাৰ যিজন প্ৰিয় মানুহ আৰু সেই প্ৰিয় মানুহজনৰ তোমাৰ অনুৰাগীবিলাকে আন্দোলন কৰা দেখি বা তেওঁৰ মানে জানাই তুমি অ' ছবিটো যিটো মচি দিছিল সেই ছবিটো মুচি মুচি দিয়াৰ কাৰণে বোলে মানে এনেকুৱা হৈছে আৰু সেইটো মানে এইটো ভাল কথা হোৱা নাই দিয়াচোন মানে আমাৰ যিবিলাক মই ভাবো আৰু আমাৰ যিবিলাক মানে ভুৱা বাতৰি প্ৰচাৰবিলাক আছে আৰু মই ক'বলৈ গ'লে ধৰি লোৱা কিছুমান তোমাৰ চেনেলেই হওঁক বা ধৰি লোৱা সৰু-সুৰা চেনেল আৰু বা তোমাৰ এই ফেচবুকত যি সৰু সৰু চেনেল বিলাক আহি থাকে বা তোমাৰ ইউটিউবৰ হওঁক বা তোমাৰ কিছুমান যে মানুহ থাকে আৰু যোনে তোমাৰ ইনষ্টাগ্ৰাম হওঁক হোৱাটছআপ হওঁক বা ফেচবুকতে হওঁক এই ভুৱা যিবিলাক বাতৰি চলাই থাকে থাকে মোৰ মতে তেওঁলোকক ধৰি কিনে চৰকাৰে মানে জেলত ভৰাই থব লাগে কাৰণ তেওঁলোকৰ কাৰণে বহুত মানুহে তোমাৰ মানে বিপদত পৰিব লাগে, আৰু মই ভাবো কৰো কেতিয়াবা কেতিয়াবা। যে তোমাৰ ধৰি লোৱা বহুত মানুহে আৰু মিছা বাতৰিৰ ফলতে য়াৰ মানে ধৰি লোৱা এইটো মানে বাতৰি মিছাকে পালে ত' সেইটো বাতৰি ৰাখি থৈ দিলে মনত ত' সঁচাটো গমেই নাপায় তেওঁলোকে মিছাতে মানে জীৱ জীৱনটো মানে কটাই থাকে আৰু ত' সেনেকে ধৰি লোৱা কিছুমানে ভুৱা যিবিলাক অ' অ' টি পি হওঁক বোৱা ধৰি লোৱা তোমাৰ বেংকৰ যিবিলাক চুৰি কৰে বেংকৰ ডিটেইলছ হওঁক বা তোমাৰ অ টি পি ছেয়াৰ কৰি কিনে যে তোমাৰ পইচা বেংকৰ পৰা লুটি লয় সেইবিলাক মানুহকো ধৰি বান্ধি পুৰা মাৰিব লাগে বা ধৰি বান্ধি আমি সাস্তি দিব লাগে কাৰণ সেইবিলাক সেইকাৰণে বহুতো মানুহ যিবিলাক আছে মধ্যৱৰ্তীৰ মানুহ যোনে কষ্ট কৰি মানে বহুত কষ্টৰে আৰু। টকা পইচা ইনকাম কৰি আছে বা তেওঁলোকৰ মানে সেইবিলাকৰ দ্বাৰা মানে অ টি পি লয় বা নাজানো না তেওঁলোকে তেওঁলোকৰ কাৰণে ভুৱা বাতৰি পেলাই এই ধৰি লোৱা তেওঁলোক ক'ব মানে আমাৰ যিবিলাক বয়সীয়াল মানুহ আছে বা আমাৰ যিবিলাক অলপ নজনা মানুহ আছে তেওঁলোক ক'ব যে ভুৱা বাতৰি প্ৰচাৰ কৰিব যে আপোনালোকে এইটো লটাৰী জিকিছে বা এইটো আপুনি টি টিকেট পাইছে আপুনি এইটো ইমান পইচা পাইছে আপুনি এইটো মোক অ' টি পি দিয়ক আপোনাৰতে এইখিনি পইচা সোমাই যাব ত' সেনেকুৱা ধৰণৰ ভুৱা বাতৰি পেলাই মানে মানে বহুত সমস্যা সৃ সৃষ্টি কৰে আৰু। ঠিক তেনেদৰে ধৰি লোৱা এই বৰ্তমান সময়ত যি তোমাৰ আমাৰ যিটো টেলিগ্ৰাম এই টেলিগ্ৰামৰ যি যিটো তোমাৰ অহ মানে য'ত তোমাৰ আমাৰ যিটো নীট দিটৈল আছে সেই নীট পেপাৰৰ লীক ত' সেইবিলাকো এটা মানে ভুৱ ভুৱা বাতৰি ক'ব লাগিব ভুৱা বাতৰি নক'বটো সেইটোতো লিকেই হৈছে বাৰু। কিন্তু তাৰ ফলত যিটো তাৰ মানে কিছুমান বাহিৰা মানুহে যিটো ভুৱা বাতৰি পেলাইছে সেই তো ভাল কথা হোৱা নাই কিন্তু বাকী মইতো পাৰ পেপাৰ লিকৰ কথা ওলালোঁ বাৰু তো তুমি কি ভাবা এই পেপাৰ লিকটো কেনেকৈ হয়? বা এই পেপাৰ লকটো হোৱাৰ কাৰণ কি কি হ'ব পাৰে আৰু তুমি কি ভাবা এ
এই পেপাৰ লিকৰ কথা তুমি এতিয়া অনলাইন যিবিলাক সামাজিক মাধ্যম সেইবিলাকৰ তুমি দুখ দিলা। নাই কাৰণ যদি তোমাৰ যি যিটো গুৰি যিটো শিপাৰ পৰা সেই পেপাৰ পেপাৰ বোৰ আহে তাৰ পৰাই যদি লিক নহয় বা তাৰ পৰাই যদি কোনো এটা তোমাৰ মানুহে সেই লিক কৰিব নোৱাৰে তেনেহ'লে তুমি অনলাইন মাধ্যমত প্ৰচাৰ কেনেকে হ'ব অনলাইন মাধ্যমত প্ৰচাৰ কৰাৰ বাবে আমাৰ মানুহৰ তাত থাকিব লাগিব সেই বস্তুখন বা সেই পেপাৰখন তেতিয়াহে অনলাইন মাধ্যমত দিব পাৰিব। আৰু অনলাইন মাধ্যমত এই তুমি যিবিলাক কলা স্কেম্ কৰা বা বিভিন্ন ধৰণৰ যিবিলাক অসুবিধাত তাৰ লগত এটা বৰ্তমান সময়ত কি দেখা পাবা এই সামাজিক মাধ্যমত এতিয়া তোমাৰ যদি আজিকালিতো জানাই ৰিলচ বা ভিডিঅ' সেইবোৰতো বহুত চলে ন ত' তুমি যদি এতিয়া কোনোবা ছোৱালীৰ ভিডিঅ' পোৱা ধৰা ভিডিঅ ছোৱালী এজনীয়ে ভিডিঅ' বনাই বা তেওঁ কিবা কথা এটা ক'ব বিচাৰিছে বা তেওঁ কিবা এটা বস্তু দেখাব বিচাৰিছে বা বনাব নাই দেখুওৱা সেনেকুৱা যিবিলাক ভিডিঅ থাকে নহ তাৰে যিটো কমেন্ট কমেন্টবোৰ ভাবাচোন এবাৰ মানে মানুহবোৰৰ ইমান বেয়া তোমাৰ চিন্তাধাৰা ইমান বেয়া মানে মানসিকতা যি অশ্লীল ধৰণৰ তোমাৰ কমেণ্ট দিব বা মানে নিজে নাভাবে এ যে তেওঁলোকৰ ঘৰতো হয়তো মা ভন্টি আছে বা এজনী ছোৱালীক বা এজনী যদি মহিলাক সেনেকে কথা কয় তেনেহ'লে তেওঁলোকৰ যিটো তোমাৰ চৰিত্ৰ সেই চৰিত্ৰটো কেনেকে মানুহৰ আগত প্ৰকাশিত হ'ব সেইটো উম সেইটো নাই মানে নাপায় আৰু গম নাপায় সিহঁতে এতিয়া মই দুদিন আগতে এটা ভাল পদক্ষেপ কি দেখিলো মানে তোমাৰ তোমাৰ এজন বহুত জানা মনা ব্যক্তি আৰু তেওঁৰ মানে তেওঁ তোমাৰ নতুনকে বিয়া হৈছে ত' বিয়া হোৱাৰ কিবা থাকে নহয় ফটো বিলাকতো আজিকালি জানে নে সামাজিক মাধ্যমত দিয়ে ত' তাতে কোনোবা এজন ব্যক্তিয়ে বহুত বেয়া অশ্লীল মানে মন্তব্য দিছিল আৰু জোন জোনজনী ছোৱালীৰ লগত বিয়া হৈছে তেওঁৰ প্ৰতি ত' তেওঁ কি কৰিছে তেওঁ যিজন মানুহ তেওঁতো অলপমান প্ৰখ্যাত নহয় তেওঁ ধৰা দহ হাজাৰ টকাৰ তোমাৰ এটা প্ৰাইজ ৰাখিছে যে জোনে তেওঁৰ অ' পত্নীৰ বিষয়ে কোৱা মানুহজনৰ যিবিলাক ধৰা ডিটেইলচ থাকে। পাৰ্চনেল ডিটেইলছ বুলি যে কয় সেইবোৰ যদি দিব পাৰে তেওঁক মানে দিয়া হ'ব আৰু সেই যিটো তোমাৰ প্ৰাইজ সেইটো দিয়া হ'ব ত' চৌব্বিছ ঘণ্টাৰ ভিতৰত তেওঁ পাই গৈছে পোৱাৰ পিছত অ' মানে তেওঁ ফোন কৰিছে ফোন কৰি তেওঁৰ যিটো যিজন মানুহে। কৈছিল তেওঁৰ পত্নীৰ লগত কথা পাতিছে কিন্তু পত্নীৰ লগত তেওঁ বেয়াকে কথা পতা নাই। নাপাতি তেওঁৰ যিটো যিজন মানে ধৰা যিজন মানুহে কৰিছে তেওঁক মানে বহুত বেয়া বেয়াকে কৈছে লগতে মানে পুলিচ কেচো দিছে ত' এনেকুৱা ধৰণৰ পদক্ষেপ মানে সামাজিকভাৱে কৰাটো দেখুৱাব লাগে এতিয়া তেওঁ সেই কামটো কৰি সামাজিকভাৱে ভিডিঅ'এটা অপলট কৰিছে তাৰফলত কি হৈছে তোমাৰ এতিয়া যিবিলাক মানুহ থাকিব তেওঁ অ' সেই মানুহবোৰ কেতিয়াও সাহস নকৰে যে আমি বেলেগৰ বা ভাল মানুহৰ তোমাৰ কমেন্ট প ধৰা ফটোত বা ভিডিঅ'ত কমেণ্ট কৰিম বেয়া বেয়া সাহস নকৰে তো এনেকুৱা ধৰণৰ পদক্ষেপ কিন্তু অনলাইন। কৰিব লাগে আৰু অনলাইন আজিকালিতো জানাই চাইবাৰ ক্ৰাইম ডিপাৰ্টমেন্ট বুলি যে কয় সেইবিলাকো থাকে। ত' সেইবিলাকতো মানুহে তোমাৰ নিজৰ সমস্যাসমূহ ক'ব পাৰে। সেইবোৰ সমস্যা ক'লে সমাধান হৈ যাব আৰু।
হয় দিয়া হয়। মানে যিটো হাৰত তোমাৰ এইবিলাক মানে তুমি কলাই ন' অনলাইনৰ যি টো খোৱা ব হ বা তোমাৰ মানুহে যিটো এজনে আনজনক তোমাৰ অ মানে অশ্লীলভাৱে কথা কোৱা। ত এইবিলাক মানে দিনক দিনে মানে মানুহৰ যিটো মানৱীয়তা বা তোমাৰ পাব্লিকে হ‌ওক বা যিটো ছাত্ৰ জীৱনৰ লগত যিটো খেলা কৰা হৈছে বা তুমি দেখিবাই তোমাৰ আহ দেহ দিল্লীত কেনেকুৱা ধৰণৰ আন্দোলন হৈছে ছাত্ৰ-ছাত্ৰীৰ মানে ছাত্ৰ-ছাত্ৰীয়ে আ-আন্দোলন কৰিছে এই মানে পেপাৰ লিক হোৱা কাৰণতে ত' এইবিলাক মানে বহুত মানে সমস্যাৰ সৃষ্টি কৰে। তোমাৰ দেশখনতে মানে দেশখনত এইবিলাক সমস্যা হৈ থাকিলে তোমাৰ কেনেকুৱা হ'ব নো এইবিলাক সমস্যা হৈ থাকিলে আমাৰ দেশখন কেনেকৈনো উন্নয়নৰ পথত আগবাঢ়ি যাব ন নাবা ন? ত' মই ভাবো আমি আমি যাতে এইবোৰ মানে সদায় চাব লাগে বা এইবোৰ আমি ঠিক কৰিব লাগে। মানে ধৰি লোৱা এ তুমি যে ক'লা এজন মানে অ', অ', ধৰি লোৱা এজন ছোৱালী মানে এজন ৰিল ভাল এটা ৰিল বনাইছে আৰু মানে আজি-কালি তোমাৰ ছোৱালী বিলাক মানে বা এনেকুৱা এনেকুৱা ৰিল বনাই ন' সেইবিলাকো তোমাৰ তোমাৰ মানে মানুহে সেইবিলাকোটো মানুহক মানে দেখাবলৈ বনাই দিয়াচোন, বহুত কলে মানে। আৰু কিছুমান অশ্লীল মানে বহুত মানে বেয়া বেয়া মানে ভিডিঅ' মানে কিছুমানে ইনষ্টাগ্ৰামত বা এনেকুৱা ৰিল তিল বনাই। সেইবিলাক বাৰু মানে মানুহবিলাকো চোৱা বাদে দিব লাগে আৰু মানুহবিলাকক পাৰিলে যিমান পাৰে সেইবিলাক ছোৱালী হওক বা ল'ৰাই হওক যোনে নহওক আৰু যোনে বেয়া বস্তু বা ভিডিঅ' বনাই তেওঁলোককো মানে বা যোনে ভুৱা বাতৰি প্ৰচাৰ কৰে তেওঁলোকক ব্লক কৰি ৰিপৰ্ট মাৰি দিব লাগে আৰু মোৰ মতে। তাতে তেওঁলোকৰ যাতে এইবিলাক আৰু বেলেগো নাপায়। এনেকুৱা আৰু। বাকী তোমাৰ পেপাৰ লিক, পেপাৰ লিকনো কি কম আৰু পেপাৰ লিকটোতো মানে এনেকুৱা মানে তোমাৰ সমস্যাই পৰিছে ছাত্ৰ-ছাত্ৰীৰ সমাজত। নে কি কম আৰু তো ভাবিলে দুখে লাগি যাই এতিয়া। বাকী আজিৰ কাৰণে হ'ব নেকি আৰু কেতিয়াবা এনেকুৱা বিষয়ৰ ওপৰত কথা পা টিম দিয়া আজি কথা
অ', আজিৰ কাৰণে হ'ব দিয়া। পিছত কেতিয়াবা এই বিষয়ে আমি ভাল কথা পাতিম, কাৰণ তোমাৰ আমি যেনেকৈ কথা পাতিছোঁ সেইখিনিতেো সমাপ্ত নহয় ন যিটো তোমাৰ অনলাইন ব্যৱস্থা বা সামাজিক মাধ্যম তাৰে সমস্যা বহুত বেছি, মানে বহুত বেছি জটিল হৈ যায়। ত' এই বিষয়ে আমি ভালকে আলোচনা কৰা উচিত আৰু মই ভাবো। দিয়া পিছে পিছত কথা পাতিম এই বিষয়ে। ৰাখিছোঁ।
অ', হ'ব দিয়া।